ক'ত আছ তুমি এতিয়া
এ মই অলপমান বাহিৰত গৈছিলো আহিলো
কিয়
বস্তু আনিব গৈছিলো বজাৰ কৰিব
কি আনিলি
তুমি ক'ত আছা
মই তোমাৰ ৰুমতে আছো মই কিবা কৰি আছো ৰুমত আছো তুমি
আহ মইও ৰোমতে আহিলো যাস্ত
উম ভাতিবেলা কি কি খালা
ৰাতি বেলা বাহিৰত গেলো যাই কিনে হেৰি খালো আইচক্ৰিম খালো গৰম দিছে ন আজি বহুত তাৰপিছত দৈ খালো
আৰু
আৰু এনে ফল মূল কিবা কিবি কিনি আনিছো
তোমাক যে তোমাক যে মই কলো নাৰিকলৰ পানি খাবা কিয় খোৱা নাই
অ নাৰিকলৰ পানীটো মানে আমি য'ত যাওঁ তাতে নাৰীকলৰ পানীটো নাই বেলেগ জাগাত তাতে, সেইকাৰণে আনিব পৰা নাই
তথাপি যাব যাব লাগে কিমান দূৰ হয় তাৰ পৰা
বেছি দূৰ নহয় অলপ দূৰ কিন্তু এইফালে সেইটো বেলেগ চাইড ইফালে যাব লাগিব মানে বেলেগ চাইডত যাব লাগ আমি আমি আমি য'ত যাওঁ বজাৰ কৰিব
উম হো তোমালোক তোমালোকৰ ঘৰখন মানে য'ত তুমি থাকা হাজোৰ পৰা কিমান দূৰত হয়
হাজোৰ পৰা
মালৰ পৰা কিমান দূ হয়
পাখা মেলাৰ পৰা লাগে দুই ঘন্টামান লাগিব আমাৰ ঘৰৰ পৰা
মই ঘৰ কথা কোৱা নাই তুমি য'ত আছে এতিয়া মানিলোৱা তুমি হেটেলত আছ উম হম হম
খোজ‌ কঢ়ি গলে দচ মিনিট
উম দচ মিনিট লাগে এতিয়া তোমালোকে তাত কি হেৰে যোৱা তোমালোক যোৱা কি হে ততে খোজকাঢ়ি যোৱা নাই
খোজকাঢ়িয়ে যাওঁ গোটেই এতিয়া ফ্ৰেণ্ডৰ লগত একেলগে যাওঁ আহো খোজকাঢ়িয়ে যাওঁ
তোমাৰ লগত কেইজন ফ্ৰেণ্ড আছে
বল হা
তোমালোক কেইজনৰ আছে
ফ্ৰেণ্ডতটো আছে বহুত কিন্তু মোৰ ৰুমেট আছে মই যিটো ৰুমত থাকো ৰুমেট আছে সহটা আছে আমি দুটাই থাকো এটা ৰুমত তাইৰ ঘৰ আদাবাৰী আদাবাৰী মেডিকেল যে আছে মে মেডীকেলৰ কাষত অ অ সিহঁত, পিছফালে এটা হ আছে জেগা আছে। উ মানে তাতে। খেতি পথাৰ খালি মানে দেখাত ইমান ভাল লাগে তাতে। কাটি পেলাও নে অ আবেলি সময়ত গ'লে বেছি ভাল লাগে তাতে।
তুমি তাইৰ ঘৰত যাই কি কি খালা, কি কি বাহিৰ ভাত খালা নে আঞ্জা খালা।
আলহি ঘৰত গৈগৈছো। উম ভাত দিছে পায়স বনাইছে। আৰু মাছৰ আঞ্জা। চিকেন।
আৰু। তুমি ইমান খাব পাৰিলা অকলে।
হা, খাইছো দুয়ো মেলি অলপ অলপ চব দিছে যিহেতু। তেতিয়া খাবই লাগিব অলপ অলপ।
উম উম। তো তুমি এটা কথা ক'ব পাৰিবা নেকি? কোৱাচোন সাজো শব্দটো। কোৰ পৰা আহিছে।
উম প নাই পাৰ পাহৰিগিলো।
সাজো শব্দটো, তোমাৰ। বড়ো ভাষা যে আছে বড়ো ভাষাৰ হাজো শব্দৰ পৰা আহিছে, আৰু। এই ইয়াৰ অৰ্থটো কি জানা সাজ শব্দ অৰ্থ কি জানা।
কি।
পাহাৰ। মানে অঞ্চলটো পাহাৰৰে আবৃত্ত অঞ্চল সে
উম।
হাজোত তোমাৰ কি কি কেনেকুৱা জানা হাজোত তোমাৰ, হিন্দু মুছলিম যি বুলি কয় চব মানুহ। একেলগে এ এবসভাকৰে সেইটোক, সেইকাৰণে। এই ঠাইখনক আটাইতকৈ ডাঙৰ পৰিচয় হৈছে ধৰ্মীয় সম্প্ৰীতি বুলি কয়।
অ কো এতে আৰু ডাঙৰ ডাঙৰ কেইটামান মন্দিৰ আছে এতে হাজোত। মাধৱ মন্দিৰ তাৰপিছত কামেশ্বৰ।
উম হম, ইতে তোমাৰ তিনিটা ভিন্ন ধৰ্মৰ পবিত্ৰ। একে ঠাইতে আছে, নানা কি কি।
কি কি? কি কি?
এই মাধৱ তুমল চিনি পোৱা।
উম উম! চিনি পোৱা গৈছিলো ততে।
চবতকে বিক্ষাত মানে। ঠাই হৈছে হাজো হাজোৰ এ মাধৱ টেম্পুলখন। আৰু এইখন এইখন, ক'তো উপস্থিত ন এইখন অৱস্থিত। তোমাৰ, মণিকোট পাহাৰত মণিকূট পাহাৰত তি পুৱা তোমালোকৰ তাৰ পৰা অলপ দূৰতে।
মণিপুৰ পাহাৰ আমাৰ ইয়াৰ পৰা অলপ দূৰত।
নহয় মণিকোট। পাহাৰত অৱস্থিত সেইখন, হাইগৰিব মাধৱ মন্দিৰ সেইটো। আৰু এই মন্দিৰটো মান। কি কিহাৰে বনোৱাইছে জানা?
কিহে দি?
এই মন্দিৰটো এই কাৰণে বনোৱা হৈছিল ত মন্দিৰটো ভগৱান বিষ্- ষ্ণু আছে ভগৱান বিষ্ণু। নুৰ সগ্ৰীৱ অৱতাৰ যিটো আছে তাৰ কাৰণে উৎসৰ্গত কৰি এই মন্দিৰটো বনাইছে।
উম।
আৰু এই মন্দিৰটো আহ কেতিয়া।
চলমাছ।
উম! সেইবিলাক এ সেইবিলাক কব নকবা, আৰু শুনা এই? এই মন্দিৰটো ন ক' চ ৰজা চিনিপোৱা?
হ।
কচ ৰজা -কচ ৰজা,
অঁ!
কিয় হাঁহি আছ?
এ মই ৰুমমেটো বেলেগ লগত কিবা কিবি কৈ পিনে হাঁহি আছে সেইকাৰণে।
শুনা শুনা এই মন্দিৰটো? কোচ যিটো ৰজা আছিল ৰঘুদেৱ নাৰায়ণ বুলি কোৱা এ তেখেতে এ, পোন্ধৰশ তিৰাশী চনত আকৌ নিৰ্মাণ নিৰ্মাণ কৰ উ কৰিছে বুলি। মানে কিতাপত পোৱা গৈছে গম পালা নাই?
অঁ!
মন্দিৰৰ তাত কি কি লিখা আছে জানা? মন্দিৰৰ গাত তোমাৰ? খোদিত হাতী হাতীৰ শাৰী। আৰু তোমাৰ সূক্ষ্ম মানে, একেবাৰে নিপুম নিপুম শিল্প কৰ্ম আছে তাতে আৰু, তোমাক বুজাই যায় এইটো। প্ৰাচীন শিল্পকলা কেনেকুৱা আছিল অপূৰ্ব মানে ধুনীয়া সেইটো বুজায় তোমাক।
উম হম! আৰু এতি যে কি আ কিছুমান কি কি আগৰ কি। শিমৰ চাৰি তাৰ পিছত আৰু কি কি বুলি কয়? বিলালৰ সিং আৰু কিবা কিবি আছে।
উম, সেইটো মই চোৱা নাই যে কোৱাচোন সেইটো বিষয়ে।
সেইটো বিষয়ে নে মইো যা নাই টো। এনে চবে কৈ থাকে আছে বুলি।
আঁহ তুমি গম পোৱা নে নাই হাজৰটো সাগৰৰত মাধৱ মন্দিৰ আছে।
উম।
এইখনত এ হিন্দু মানুহৰ লগতে বৌদ্ধ ধৰ্মৰ মানুহেও পিতৃস্থান বুলি কয় জানা তুমি।
আগতে কি হাজৰ খত মানে হেৰি চব মানুহ একেলগে আছে নেকি?
সেইটো গম পোৱা নাই কিন্তু এক বৌদ্ধ ধৰ্মৰ মানুহে পৱিত্ৰ স্থান বুলি কোৱা নাই ত সিহঁতৰ মতে বৌদ্ধ, বৌদ্ধ ধৰ্মৰ মতে মানুহৰ মতে মানে এই স্থানটো বুদ্ধ বুদ্ধদৱে নিৰ্মাণ কৰিছিল। বুলি মানে ভাবে সিহঁতে। হে সেইকাৰণে চাবা কি। কেতিয়াবা এ তোমাৰ হাজোৰ হাজো মাহাদুৰ হাজ মাহাদৱ মন্দিৰ লয় কেতিয়াবা ভূটান, তিব্বত আদি অঞ্চলৰ পৰা বহুত
উম উম উম!
তুমি তাতে গৈছিলা? নে পুৱা মক্কা
অঁ পুৱা মক্কা গৈছিলোঁ।
কেইবাৰ গলা
গেইছোঁ চাৰি, পাঁচ বাৰ মান একেবাৰে ওপৰত গৈছিলো। তাতে হিন্দু, মুছলিম চবেই যায় তাতে।
উম হম। কোৱাচোন এই মন্দিৰটো ক'ত অৱস্থিত আৰু কিমান চনত নিৰ্মাণ কৰা হৈছিল জান নে নাই? এইটো পুৱ পুৱামক্কা?
নাই নাজানো।
অঁ পোৱামক্কা তোমাৰ যিটো কি পাহাৰখনৰ নাম আছে তোমাৰ? গৰুৱাচল পাহাৰ ন? আৰু এইটোও এক মই জনামতে ষোল্লশ সাতন্ন চনত নিৰ্মাণ কৰা হৈছিল।
আহঁ।
আঁহ তুমি কোৱাচোন পোৱা সপ্তাহৰ অৰ্থ কি গম পোৱা নে নাই?
পোৱা মানে কি মানে ৰাতিপুৱাই হ'ব।
ৰাতি পুৱা নহয় পোৱা শব্দৰ অৰ্থ হৈছে একচতৰ্তাংশ।
কি? অঁ মানে, মানুহে যে কয় এক পোৱা, এ আধা পোৱা, এইবিলাক মানে পোৱা।
পোৱা, পোৱা একশ অঁ আৰু তুমি হাতত গৈছিলা কি কাৰণে গৈছিলা মানে? কিহৰ কাৰণে গৈছিলা তাতে হাতত উম।
এনে জাগাটো চাব গৈছো একবাৰ তাৰ পিছত, তাতে মেলা হয় না এক মেলাৰ সময়ত তাৰপি ছত বহুত মানুহ আহে তাতে মেলা চাব গৈছিলো, তাৰপিছত। এনেই তাতে দা আৰু পইচাঁ মানে দানা দান কৰিব যায় তাতে মানুহে পইচাঁ দিব গৈছিলো একদিন।
তুমি গম পোৱা নে পইচাঁটো কিয় দিয়ে গম পোৱা?
মানে চবৰেতো মানে মনৰ ইচ্ছাবিলাক কিবা কিবি থাকে আৰু চবে উ সেই আশাটো যাতে পূৰণ হয় সেনেকুৱাকে চবেই ভাবে আৰু।
সেইটোয়ে মানে মানুহে বিশ্বাস কৰে যে তাতে যায় মানে জীয়াৰ কৰিলে মানে তাৰে উম তাতে আমা আমি যে পোৱামক্কা বুলি কওঁ মক্কা মক্কা চৌদিয়া অবৰ ত' মক্কা জীয়াৰতৰ এক চতুৰ্থাংশ পুণ্য লাভ কৰা।
কিন্তু হিন্দু মানুহে কিয় বিশ্বাস কৰে দে আমাৰটো মক্কা আমি‌ ত হেৰি কৰোতে চবে কিয় যায় তাতে?
মানে হাজো ঠাইখন মানে এনেকুৱা কি জানা তাতে হিন্দু মুছলিম সকলৰ মাজত তাতে মিলা প্ৰীতি আছে সিহঁতে সেইকাৰণে। মুছলমানৰ প্ৰতি ভাতৃত্ববক দেখাই কিনে যায়। এইটো শুদ্ধত কাৰণে মানে।
উম তাতে চবেই মিলি থাকে।
আকৌ আকৌ তুমি কেইটামান যিবিলাকে হাজত অৱস্থিত। কেইটা মন্দিৰৰ নাম জানা তুমি? তাতে বহু কেইটা মন্দিৰ আছে?
কামেশ্বৰ আছে মাধৱ মন্দিৰ তাৰপিছত কেদাৰ মন্দিৰ।
অ কেদাৰেশ্বৰ মন্দিৰ আছে এটা,। গণেশ মন্দিৰ আছে আৰু কামেশ্বৰ মন্দিৰ‌ এটা আছে উম।
তুমি কেইবাৰ আহিছা হাজো?
মইতো বহুত বাৰ গৈছো তাতে গোটেইখিনি চাইছো, কেদেশ্বৰ চাইছো, গণেশ মন্দিৰ চাইছো, কামেশ্ব। ৰ চাইছো, তুমি মদন কামদেৱক চিনি পোৱা? মদন কামদেৱৰ গৈছিলা মদন কামদেৱ?
নাই নাই।
অ মদন কামদেৱক চিনি নোপোৱা? মদন গামদেৱক অসমৰ মানুহে। অসমৰ আহ খাজোৰাহু বুলিও কয় সেইটোক।
আঁহ কিহৰ কাৰণে?
সেইটোও গম নাপাওঁ কি বা কাৰণে কৰে, সেইটো গম নাপাওঁ। তুমি যদি গম পোৱাা তেতিয়াহ'লে কামৰূপ ৰাজ্যয়ৰ ভিতৰত হাজো। কৃষৰ বিখ্যয় জনা শিল্প স্থাপত্য সাংস্কৃতিক দিশত। বহুত বহুত আগৰৰ পৰাই মানে এইটো সেই ভাল মানে ভাল লগছে বহুত। পুৰনা হেই আছিল।
উম।
আৰু তুমি যিহেতু তোমাৰ হাজোৰ।
তই শুৱাল কুছি তো পাট মুগাৰ বাবে সেই বিখ্যাততে হাজ কাষতই শুৱাল কুচী।
কিমান দূৰ হয় যানাই।
বেছি দূৰ নহয় অলপ অলপ দূৰে।
তুমি হাজোদি সিফালদিয় ঘৰত যাব পাৰো ন।
উম শুৱালকুছি হৈ নাযাও শুৱালকুছিতটো ভিতৰত কিন্তু আমি হাজত। চৰাই চৰাাই বাহিৰে বাহিৰে আমাৰ ঘৰত যাব পাৰো কিন্তু গুৱাহাটীত বেলেগ কেতিয়াবা শুৱল গছু মানে ভিতৰত। সময় জগালতে।
উম ভাল পৈছ এখন পাৰ্ক আছে পাৰ্ক ম কি বুলি কয়।
উম বিনোদনী অ বিনোদনী গৈছিলো তাতে আছে কেইটামান তাতে।
তেয়াতে কি কি পায় মানে ব পাৰ্কত কি কি আছে।
পাৰ্কত ইমান বেছি বস্তু। নাই তাতে এনে গছ মানে ফুল গছ এনে বেলে কিবা কিবি মানে চাব লগা আৰু। নাই।
চাব লগাগে একো নাই।
এনেই ফুল গছ আৰু অলপমান। এনে ফ ফুব যায়ে বয় ফ্ৰেণ্ডৰ লগত গাৰ্ল ফ্ৰেণ্ডৰ লগত সেনেকুৱাকে যায় আৰু মানুহ।
উম যাওঁ মানে অ ল'ৰা ফ্ৰেণ্ৰ লগত যাব পাৰি ছোৱালিব নাযাব পাৰি।